উম, কি কৰিছা?
এইয়া জাষ্ট ভাতকিটা খাই পেলাই পকাতে পৰিছো।
অ।
ভাত খালা নাই?
ভাত-পানী তোমাৰ নটা বজাতে খালো। আজৰি খাই-বৈ আমাৰ দুপ পৰীয়াও খাবলে হ'ব আৰু।
অ মই এতিয়া খাইছোহে। এ কাম আছিলে আজি এইবোৰ এ এনেও টিউচনৰ পৰা আহি পোৱা দেৰি হয় নহয়। তাক যদি ন টামান বজাৰ পৰাও চাৰে নটাামান বজাৰ পৰাহে সেই ঘৰ চৰ খাইবলে লওঁ।
অ।
এতিয়া তোৰ ঘৰ সাৰি বিচনা-চিচনা পাৰি বাচন ধু লো তাৰ পাছতি হেৰি ঘৰ মুচিলো।
মই বাৰু ঘৰ চৰ মুচা আমাৰ এতিয়া পথাৰ চিজনত ঘৰ মোচা নহয় আৰু ঘৰৰ অৱস্থা নাইকিয়া হৈ আছে।
ভাল মানে মই অকল বেলেগ মুছা নাই আগফালে বাৰান্দা হেলাই পোৱা নিচিনা সেউজীয়া সেউজীয়া হৈ গৈছে মানে।
অহ, আমাৰো হৈ আছে। আমাৰ হলেও পথাৰ চিজেনত নহয় আৰু কাম।
তাৰছদি মই মুচি আছিলো নহয়, তাৰছত ওচৰতে এই যৌমুনা বাই বুলি মানুহ এজনী আছিলে মানে তাৰপিছত মানুহ গৰাকী মানে গৰু চাবলে আহিছিলে তাৰপিছত সি মোক দেখি অ পাহিয়ে কি কৰি আছে নো চাওঁ বুলি আহিলে তাৰপিছত মামু মোজা দেখ সি মানে সিহঁতি এক্সপাৰ্ট মানুহ ন? তাই যদি মোক দে কুপা আহি এইফালে মানুহজনী সেই দুদিনমানৰ আগত গৰু গাই উটিয়াই পেলাই সেইখন বিষ। মই মুই মানে অকমান আছে বাকী মই কৈছো নালাগে মুচিব। মানুহজনী জোৰ জবৰদস্তি মুচি থৈ গৈছে অ।
অহ।
মানে দুৱাৰ মুখখন আছিলে অকল বাকী দখৰ গোবৰ আনি মইনো গোবৰে নুমোচোয়ে বাৰু
অহ।
গোবৰ আনি পেলাই একদম মাটি দি ডাঠকে মুচি থৈ গৈছে। আকৌ কাপোৰ ধুই একদম ধুনীয়াকে গা পা ধুই আহিছেগৈ।
উম।
ভাত কিহে খালা?
ভাত তোমাৰ মটৰ ঘুগুনি খালোঁ আমি, মটৰ ঘুগুনিৰে আৰু তাই সেই মটৰ ঘুগুনি আৰু ভাত কেৰেলা পাতে আলুৱে ভাজি।
ভাতকেৰেলা পাতো খায় নেকি?
অহ, দেতাই খায়। মানে মাহঁতেও খায় মই নাখাওঁ।
খাবলৈ কেনেকুৱা?
খাবলে ধুনীয়াই বোলে। মিঠা মিঠা লাগে। জলকীয়া, আদা, নহৰু পিয়াঁজ দি বনালে।
অ মই আজিলৈকে শুনা নাই। মই কিন্তু সেই কা কাঠ আলু পাতটো এনেকে বৰ বনাই খাই বুলি কোৱা শুনিছোঁ। কিন্তু সেইটো খাই পোৱা নাই।
অহ মই সেই ৰাতিপুৱা চাৰে সাতটাতে বনালো ভাত পানী চাৰে সাত
অ আজি কি, কি কাম আছিলে
কাম মানে সেই তেনেকে বিশেষ নহয় আৰু ঘৰতে তোমাৰ এইবোৰ বহু মানে এইকেইদিন ঘৰত নায়ে নহয়, কাপোৰ কানি জপা মেলা কম্পিউটাৰলৈ মই আগবেলা যাম বুলি ভাবিছিলোঁ। এতিয়া পিছেলা যোৱাটো হল মানে ঠিক
অহ অহ। মোৰ আকৌ হেৰি, কাপোৰ কানিবোৰ ৰেগুলাৰ জাপি থকা হয়।
অহ অহ, আমাৰ পথাৰৰ পৰা আহি ভাগৰ লাগে কাৰণ দুখন তিনিখন চকি মানে কাপোৰে দম খাই থাকে। মানুহো সৰহ, কাপোৰো সৰহ।
উম। আমাৰ বেমাৰীক আজি দেখুৱাবলৈ নিম বুলি ভাবিছোঁ। বেমাৰীয়ে শুই উঠিয়ে বৰশী টুপাই আছে।
আহ হ হ
তাৰ পিছত নাযায়। হেৰিটো, আল্ট্ৰাচাউড কৰিবলৈ কৈছোঁ। বলক যাওঁ, নেযাই। এতিয়া কেঁচুৱাহেতেন কুচতে লৈ পেলাই লৈ গলোতেন, এতিয়া বুঢ়া হ'ল যে।
জোৰ কৰি পেলাই লৈ যাব লাগিছিলে গম পাইছানে তুমি, বেমাৰ চাই থকা নহয়।
কালি কালিৰ পৰা অকণ ভাল পাইছে বাৰু পৰহি ৰাতিটো সেয়া নহয় কালিৰ দিনত অকণ ভাত সিফালে গধূলি মাংস আনি দিছিলোঁ। উম মানে তেওঁ নিজে আনিছে বাৰু একো নাই দিয়া। অকল আদা নহৰু দি কুকাৰত চিটি দি দিছোঁ। সেয়া ভাত কেইটামান খালে, এতিয়া নিজে বৰশি টুপাই মাছ আনিছেগে।
উম।
তাৰপিছত আৰু কি বেমাৰী তাৰপিছত আৰু বায়ে টেনচন কৰি আছে, এফালে বায়ে মোক ওল্টাই কিমান গালি দিছে। অ, তই কি দেখুৱাবলে মন নাই কাৰণে নিনিয়, তাইক একে লেঠাই গালি দিছোঁ। বুলো তই নিজ ঘৰলে আহি নেচায় চাও কিয় দূৰত থাকি গালি পাই থাক? অ এ ৰবা ভাতকেইটা খাইছোহে, এ ৰবা পাঁচ মিনিট মোক ভাগৰ লাগিছে এতিয়া তিনি মিনিট আঠচল্লিশ ছেকেণ্ড হৈছে, মই দহ মিনিট কথা পাতি লও তাৰ পিছত।
মই সেই গছৰ তলত বহি আছিলোঁ।
অহ
তাৰ পিছত কাৰেণ্টটো নাছিলে। এতিয়া কাৰেণ্টটো যে আকৌ আহি বিচনাত পৰিছোহি। এবাৰ বিচনাত পৰি মই বোলো অকমান শুই লওঁ পাপু দাই ফোন মাৰি আৰু মোকে গালি পাৰিছে নহয়। হয় পাৰ্চেল আহিছে বব'ই ঘৰ আহি গাড়ীয়ে হৰ্ণ বজাইআছে, আছে বব'ই গেট খুলি দিয়া নাই।
অহ।
উম তাৰপিছত মই দৌৰি ঢাপৰি গৈ বৌবক চঞৰি চিঞৰি মাতি আনিছোগে। ববলে ফোন মাৰি আছে বব'ই সি কি ফুন ৰিচিভ কৰা নাই?
অহ।
ঘৰৰ কাম লগাই আছে যে। পাপু দা সেই ঘৰৰ কাম লগাই আছিলে যে, কিবা এটা আনিবলৈ নাৰায়ণপুৰলৈ গৈছিলে।
অ অ কি কি কৰি আছে নো ঘৰ?
এতিয়া ৱায়াৰিং কৰি আছে, তাৰপিছত ইলেক্ট্ৰিকেল বস্তুখিনি গোটেইখিনি অনলাইনৰ পৰাই আনিছে মানে।
অহ।
উম, কাৰ্টত সি অফাৰ পাই যে। অ মানে তোমাৰ দেৰ মানৰ আনিছে বস্তু অনলাইনতে। উম,। ইনভাটাৰ পৰা ধৰি লাইটৰ ৱাৰডালৰ লেক কে। আজি বেচিনটো আহিছে মানে তোমাৰ। আহ পোৱালি নাই, অ কোৱালিটি?
অঁহ,।
উ কোৱালিটি ভাল, ভাল। পাব দাই ৰিভিউ চাই পেলাই হে বস্তু লয়।
মোৰ আমাৰ সে ধেৰ দেৰি আছে বাৰু চব প্লাষ্টাৰ, শ্লাষ্টাৰ কৰাৰ পিছতহে হ ৱাৰিং হ'ব।
উম, অহ।
এয়া এয়া এইবোৰ আগতকৈও মই লেট্ৰিন বাথৰুম টোহে লগাই লম ভাবিআছো, ছোৱালি লেটিন-বাথৰুম বনালে মানে একেবাৰে একেবাৰে ধুনীয়াকে বনাম মানে ভিতৰেদি যাব পৰাকে মানে।
তোমাৰ যেনে তেনে লেটিন বাথৰুমটো বনাই লোৱা আৰু।
নহয় মানে একদম মানে পিছতো যেতিয়া মোৰ ঘৰটো মানে পি ভৱিষ্যতলৈ যেতিয়া ধুনীয়া কৰিম, তেতিয়া হে যাতে লেট্ৰিন বাথৰুমৰ কথা চিন্তা কৰিব নালাগে আৰু। তেনেকে বন তাকে হাত হাত'ত দুটকা মান গোট লৈ ল'ব লাগিব তেতিয়াহে।
তাকে ওৱান মান নহলে নোৱাৰা।
এই ওৱানত কত হব, দেৰ দুই মান লাগিব কাৰণ, টেংকিটোতে বহুত যায় নহয়। টেংকিটোত বাৰশ বা পোন্ধৰশ এতিয়াই খাব।
অঁ আমাৰ বাৰু সিমান নগ'লে দেই। আমাৰ দেউতাই নিজেই বনোৱা যে।
অঁ আকৌ আমাৰ মিষ্টি খৰছ আছে।
আমাৰ হে বকা কাপোৰ নাযায়।
পকা কাম দেটাই জানেনি?
দেউতাই নিজে কৰে চব।
অ দেতাই চব জানে দেখোন।
দেতাই নোৱাৰা কাম একো নাই চব, দেউতা বজাৰলৈ গ'ল সাৰ আনিবলে গৈছে।
ইমান ৰ'দত চাইকেল লৈ নে?
উম দেউতাৰ ঘৰত সোমাই থকা মানুহ নহয়, এতিয়া ঘৰত থকা হেঁতেনো ঘৰত নাথাকে, কঠীয়া তুলি থাকিলেঁতেন।
তথাপিতো ইমান ৰ'দত তুমি চাবা দেই, ৰ'দ যিটো দিছে।
মই তেতেলী আনি দিছো সিদিনা, এতিয়া বাৰু প্ৰেছাৰ নৰ্মেল আছে। তেতেলীয়া এফুটা মুখত ভৰা ব আৰু কঠীয়া তোলি থাকিবগে। ৰাতিপুৱা পাণ এডাল পাৰি লৈছিলে কাৰ কোনোবাই কোনোবা পাণৰ কথা পান।
অ - অ,
পাণৰ কথা কৈ থৈছিলে সেইখিনি লৈ গৈছে লগতে।
এ ইটো সিটো কে এনেকে কৈ থাকিলো পইচা ওলাই থাকে নহয় গম পাইছা নাই।
উম সেই আলু পিয়াজ সেইকেইটা খৰচ কেইটা ওলাই থাকিলেও বহুত বেছি।
কৰিব পাৰিলে কৰিব পৰালৈকে কৰি থাকিব লাগে।
অ
আৰু মানে এটো কৰি থকা মানুহে নোৱাৰে নহয়।
সেইটোয়ে আমাৰ দেতা মানে এতিয়া বহি দিব নোৱাৰে।
এতিয়া চাকৰি বাকৰি নাথাকিলেতো সেইবোৰ কৰিয়ে খাব লাগিব ন। এতিয়া সেইখিনি কৰিবলৈকে দেউতা সুস্থ হৈ আছে মোৰ বস্তু থাকিও একো কৰিব নোৱাৰো।
আমাৰ কি হয় মানে এতিয়া আমি এই ৰ'দত ভিতৰৰ পৰা ফেনত তলৰ পৰা ওলাবলৈ মন নকো ব দেতাই কিবা এটা নহয় কিবা এটা কাম কৰি থাকিব।
উ মোৰ যে দোকান এখন দিবলৈ ইমান মন আছে দোকানখন দিলে মানে মো বস্তু বাহিৰ পৰা কিনিবই নালাগে।
সন্মুখতে দোকান এখন দিয়াতো মোৰ সেই বডিটো গলাই থৈছে। ছে বাৰু ভাইটি খাই মই বাকী খিনি কৰি ল'ব লাগে।
কি বনাই থৈছে
বডিটো আগফালে যে ভাইটি খুৰাই বনাই থৈছে৷
অ।
সেইখিনিতে মই আৰম্ভ কৰি দিম আৰু৷
সেই কি খোলিবা?
মই মেচিনতটো ল'ম যে।
অ-অ,
মেচিনটোও ৰাখি দিম তাতে তোমাৰ গেলামালৰ বস্তুও ৰাখি দিম।
আমাৰ মোৰ মানে বিশেষ ন আমাৰ সন্মুখত মানে ধৰা এই খাটি সেইবোৰ সৰিয়হ নাপায় তিল নাপায় আকৌ মাত টিমাহ নেপায় এ সেইবোৰ বস্তু মানে মই চাপ্লাই পাম মাহী হতৰ তাৰপা।
অ,
সেইখিনি কৰি এখন দোকান দিব পৰা হেঁতেন ভাল চেল গল হেতেন।
অ গোল হয় যায়।
এতিয়া সেইটোয়ে সেইখিনি কৰিবলৈ আকৌ হেৰি নহয় এ সময়ৰ সুবিধা সুযোগ ধেই লাগে অ।
মই অহা বাৰ কৰিম চাগে অহা বছৰলে৷ অহা বছৰ মায়ে যিটো গোটৰ লোন লব সেইটো পইচাই মই দোকানখন দিয়াম বুলি ভাবি আছো৷ মইতো মেচিনতটো এইটো বছৰতে ল'ম৷
মই চাগে মাটি বাৰী চিজিল কৰি লওঁ তাৰ পিছত কৰিম চাগে মা মাটিবাৰী খিনি চিজিল কৰি ল'লে মই মানে এটকুৰা বেচি
তুমি নহ'লে দিগদাৰ হ'ব৷
মাটি বাৰী খিনি চিজিল কৰি এটুকুৰা বেচিম বেছি পেলাই ফ্ৰন্টত এই মানে ফ্ৰন্টত তোক ভাগ অলপ পাম চাগে সেইখিনিত তে ডাঙৰ দোকান এখন খুলি দিম। সেই মানে সেইটোক সেই লিজত দিব নিজে খুলি লব দছ বছৰ হ'ক বিছ বছৰ কাৰণে হও তাৰ পিছত সেইটোৰ পা পইচা পাই থাকিম। আৰু সন্মুখৰতো এখন খুলি লম সেইখনত ধৰা সেই সেইবোৰ বস্তু ৰাখিম। চাপ্লাই টো মাহীৰ পৰা পাম মাহীক দি দিলেই হ'ল মূলধনতটো দিলেই হ'ল৷ আকৌ ইয়াত তাৰমানে ইয়াত উচিত মূল্যটো পাম এ ঢেৰ কৰে চাপৰিত৷
অ
আমাৰ মাটিমাহ সেই মাহী বিয়া হোৱাৰ পৰা কিনাই এ নাই মাটিমাহ সৰিয়হ মানে খাব পৰাকে বছৰটো দি থাকে গুৰ
অ',
সেইখিনিয়ে মানে
সৰিয়হ- সৰিয়হৰ মানে সৰহকে যদি দিব পাৰে মই লোঁম। খাৰলি - খাৰলি চাপ্লাই।
অই, দিয়ে তাৰ পা আহে পঞ্চাশ কেজি, ষাঠি কেজি আনে মানুহে।
তুমি কিমানকে দিয়ে সুধিবাচোন এতিয়া নালাগে বাৰু পথাৰৰ দিন কেইটা
অ, মই সুধিম বাওঁ। মহান তাৰপা চাপলাইহে মহান নাৱত আহিনি থৈ ইয়াত দিয়েহি মাহীয়ে ইয়াৰ পা বেচি থাকে। মাহীও ইয়াতো দোকান আছে মহা চাপৰিত থাকে।
অ',
ঢেৰ হেই বেপাৰ,
অ',
পোৱা বস্তুবোৰ মানে উ
তাৰে হয়নে?
অ, নদী সিপাৰে।
অ',
এই প্ৰডাকশ্যনবোৰ এইফালে ছাপ্লাই দিয়ে এইফালে মাহীয়ে বিক্ৰী কৰে।
মাহী ধেৰ ইনকাম তেতিয়া।
এ সেইখিনি আকৌ ছোৱালী দুজনী আছে যে।
অ, সেয়াই।
তেনেকে চলি আছোঁ আও। আকৌ গ্ৰাহক পালেহে চব উম, আৰু মানুহে মানে সৰিয়হ -চৰিয়হ পালে মানে পাঁচ কেজিকে হে দিয়ে খাবলৈও হ'লেও পাঁচ কেজিকেহে নিব সেনেকা নাপায় যে বেলেগত য'ত প্ৰাই মানে পিয়ৰ টো পালে মানে সৰহকে লৈ- লৈ যায়।
সেটোৱে মই মানে কমতে পালে অলপ লৈ থ'ম তোমাৰ খাৰলি কাৰণে।
আমাৰ মাহঁতৰ গোদৰ তাৰপাহে আনি দিওঁ।
অ', আমাৰ গোটৰ বাৰো নব নাই।
মই মাংস বনাই আনো তেতিয়া আনি দিও তাৰ পা। তাকে তেনেকুৱা এখন দোকান দিব পৰা হেতেন মানে আমি ধৰক খুচুৰা দিলোঁহেতেন। হ'লচেল নিদি বস্তুখিনি বিক্ৰী হ'লহেতেন।
বিক্ৰী হ'লহেঁতেন তেনেকুৱাতে।
তাকে মাহীয়ে নিজে কৈছে তহঁতি দোকান এখন দে তহঁতি চিন্তাই নকৰবি চাপলাই মই দিম বুলি। এতিয়া মই খুলিলে মানে দুখন খুলিম। মানে কি জানে ময়ো চাগে উম কিবা সুবিধা মিলিলে যদি মই বাহিৰত থাকিবলগীয়া হয় ধৰা পঢ়া- শুনাৰ ক্ষেত্ৰতেই হওক বা কিবা ক্ষেত্ৰতে হওঁক তেতিয়া যাতে দেউতাহঁতে নিজে চলি খাব পাৰা।
সেইটোৱে মই এতিয়া মানেই সেইটোয়ে কৈ আছো মই আৰু দুটা বছৰত মই ঘৰখন ভালকে চলিব পৰা কৰি থৈ যাব লাগিব যাতে মই যেতিয়া মই যদি বাহিৰত থাকি পেলাই ফোন কৌ আজি মোক ইমান টকা লাগে সেইটো যাতে দিব পাৰে
অ মোক দিব নালাগে মোক কিয় জানা মই যিখিনি প্ৰয়োজন সেইখিনি মই গোটাই লৈ যাম কিন্তু ইয়াত মই ম খিনি চলিলো কিন্তু ইয়াত চলিব লাগিব ন, সেই নিজে চলি থাকিব পৰাকে ধৰ বিশেষ একো নাই নহয় আলু, পিয়াজ কেইটা কিনিবহে লাগে বা টিপমেণ্টতু পা কিবা জৰ এটা হৈছে টেবলেট কিনিব লাগে। সেইখিনিয়ে চলিব পৰাকে মই কৰি থৈ যাব পাৰিলো মই নিশ্চিন্ত মানে পঢ়িব পাৰিম এ তোমাৰ মই প্ৰায় হে চিন্তাবোৰ চিমিলাৰে হয় পায়
অ
কান ক এইটো একেই যে